হেল্ল'!
কি কৰিছ?
মই এই জিমলে যাবলৈ বুলি ওলাইছো, তই?
মই এই বহি আছিলো এনেই গেম খেলি আছিলো আৰু।
আহ কি গেম খেল নো তই?
সেইটো গুলিয়া গুলী।
অ আচ্ছা!
উম গেম নেখেল নি?
নাই মই গেম-চেম নেখেলো আগতে খেলিছিলো আৰু এ বহুত সময় নষ্ট হয়।
আচ্ছা।
তাৰপৰা পঢ়া-শুনাতো বেয়া প্ৰভাৱ পৰে এইবোৰ ভাল কথা নহয় গেম-চেম খেলাটো। অলপ কমাই খেলিবি।
এ আগকতে নেখেলোয়ে, মই এই ল'ৰাকেইটামানৰ সংগত পৰিলো মানে।
অ'।
তাৰপা খেলিবলৈ ললোহি এতিয়া কমাই দিছো একদম কমকৈ খেলো মানে।
অ', এ মোৰো আগতে তেনেকুৱাই হৈছিলে তো, ল'ৰাকেইটা মানে লগ ধৰে মানে লগৰে আও বেলেগ নহয়।
লগ ধৰে তাৰপা খেলোঙগে মানে বহুত টাইম যায়, দিনটোৰ বহুত সময়টো গেমতে গুচি যায়।
আ', সেইটোৱেই তাকেই পৰীক্ষাৰ সময়ত বেছিকে সদায় তোৰ ৰাতিপুৱা গধূলা সদায় ফোন কৰিব, কৰি পেলাই খেলিবলে মাতি থাকে।
অ' হয় হয়, এ তহঁতৰ বয়সত মানে কি সেইবোৰ মন যায়েই আও গেম-চেম খেলা আৰু পৰীক্ষা পাতি টেনচন থাকে, গেম খেলিলো তোৰ সেইবোৰ অকমান কম-কম লাগে। তেনেকুৱা, সেইকাৰণে খেলে বহুতে খেলে। মইও খেলিছিলো আগতে।
এইটো গেম খেলিবলে মন যোৱা নাই, এই কিছুমান আছে ব্লেক মেইলিং মানে। এইটো কৰি মানে মাতি দিব একদম, নিজে নিজেটো নপঢ়ে-নপঢ়ে মানে লোকৰটো পঢ়া ধ্বংস কৰিব নালাগে নহয়।
নালাগেটো আও, আচলতে এইটো আত্ম সংযমটোৰ কথা আছে, তই নিজে বুজি পাইছ যেতিয়া অলপ নিজে
বাকী আমাৰ আমাৰ এই ঘৰত নেটতো নোপোৱা হলে যে সেইকাৰণে মানে খেলিবলে মন নোযোৱা হয় আও।
অ', নেটৱৰক হেৰি ৱাই ফাই এটা বহুৱাই ল'বি আক, তোৰ এনেও পইচা-পাতি ইমান প্ৰব্লেম নাই।
এই কি কথা কবলে আহিছ পইচা বহুত প্ৰব্লেম, এই ৱাই ফাই এটা ভাবিছ ভাবিছিলোঁ, তাৰপা ঘৰত গৈ পাতিলোঁ মামাই কলে তোৰ সেই, ইনকাম-চিনকাম নাই যেতিয়া তই ৱাই ফাইটো বঢ়াব নালাগে বি খৰচ এটা বাঢ়িব।
নহয় তই, যদি মামাহতৰ টি ভিটো ভাল হৈ থাকিলেঁতেন তেতিয়া পাৰিলিহেঁতেন মামাই আধা পইচা দিলে হেতেন তই আধা লগালিহেতেন।
নাই এতিয়া টি ভিটো বেয়া হ'ল, তাৰপা মামাওতো এই
অ', মানা কৰা পিছত নোৱাৰিব বাওঁ লগাব, ডাঙৰ এজনে মানা কৰিলে।
হেল্ল', শুনিছো অ'।
বাকী এই এপটোত কি দহ মিনিটকে পোন্ধৰটা নহলেতো হেৰি নিদি য়ে নেকি এ নেক্সট্ তেকচটো
অ', সেইটো তোৰ নিদিয়ে সম্ভৱত।
মোক এটাই ক'লে, মোৰ মানে সাতটা কল হ'ল দেই।
অ'।
তাইৰটো দুটাহে দহ মিনিটকে হৈছে, বাকীকিটা দহ মিনিটতকে কম।
অ', নহয় দচ মিনিট হব লাগিব ইটো।
এ আমাৰ ইয়াত নেটটো নাপায় যে, আধাতে কাট খাই কাট খাই গুচি যায় মোৰ বহুত প্ৰব্লেম হয় আকৌ।
অ', ওলাই ওলাই আহিবি অকন আগফালে।
এই মই ৰাস্তাতে থাকো, কিন্তু ৰাস্তাটো নেটটো প্ৰব্লেম হয় সেই কাট খাই কাট খাই গুচি যায়। অথনি এটাৰ লগত পাতি আছো আঠ মিনিট মান হোৱাৰ পিছ তোৰ হেৰি একো নুশুনা নেমেলা হ'লো, ধৰা কাট খাই গুচি গল।
অহ' অহ', তেনেকুৱায়ে কথা।
উম
বাকী এনেই খোৱা বোৱা কৰিলি নাই।
পচ যিমৰ পৰা আহি হে ভাত খাওঁ।
অঁ অঁ জিমলে যাওঁতে একো নাখাৱ নি
জীমলৈ যাওঁতে একো নাখাৱ কলেজৰ পৰা আহি সেই চাহ একাহ খাওঁ আওঁ।
অঁ
বাকী এতিয়া দেউতা ঘঁহা কেনেকুৱা
দেউতা গা ভাল হৈছে আজি ফিজিঅ থেৰাপি লৈ যোৱা নাই।
অহঁ।
অঁ কিন্তু এনেই গা ভাল হৈ আছে বাৰু দেই।
অঁ পইচাঁ মেনেজ হ'ল নে।
পইচাঁ। কি অঁ সেই ফিজিঅথেৰাপিৰ কাৰণে
অঁ।
অঁ, হ'ল মায়ে সেই গোটৰপৰা লোন ল'লে আও। ল'ব লগীয়া হ'ল। উপায় নাই দেচোন।
বাকি, স্কলাৰশ্বিপটো কিবা খবৰ পাইছনে?
অঁ খবৰ তেনেকে পোৱা নাই। কি হ'ব জানো পাই? মোৰটো একেবাৰে প্ৰয়োজনে হৈ আছিলে এইকেইদিনত।
ছে হেৰি, স্কলাৰশ্বিপ সোমালে পইঁচা দি দিম বুলি কেইটামানক পা লৈছিলোঁ পইঁচা কেইটামান।
অঁ
এতিয়া স্কলাৰশ্বিপটো নোসোমোৱা হ'ল। মই এতিয়া পইঁচা কেইটাও ঘূৰাই দিব লাগিছিলে মানে।
খুজিছে নি?
খোজা নাই কিন্তু নিজৰ এটা দায়িত্ব ন' সোনকালে ঘূৰাই দিয়াটো।
অঁ আওটো এ গ, মানে কি, মনত এটা বুজা চলি থাকে দেচোন, এনেকে ধাৰত থাকিলে।
সেইটোৱে লোকৰ পইঁচা কেইটা হাতত থাকিলে মানে সোনকালে ঘূৰাই দিব পাৰিলে ভাল। এতিয়া এনেই টেন্‌শ্বন এটা বাঢ়ি থাকে ন'।
উম, সেইটো হ'য়।
ভাত- পানী খালি নাই?
ভাত- পানী খালো বাওঁ।
কিহে খালি?
অঁ, মাছ ওলাইছিলে এইকেইদিন বৰষুণ দি থকা।
অঁ, কলেজ গৈছ নে?
কলেজ নাইযোৱা। ইন্টাৰ্নশ্বিপ চলি আছে নহয়।
ইণ্টাৰ্নশ্বিপ ক'ত কৰিছ?
ইণ্টাৰ্নশ্বিপ মোৰ জিমতে কৰি আছো। মই এই ফিজিকেল এৱাৰনেছৰ ওপৰত কৰিছো আও। স্বাস্থ্য সম্প- কীয় সজাগতা। তাতে, সদায় জিমলে যাব লাগে। জিমতেটো ইণ্টাৰ্নশ্বিপটো কৰো আও মন লগাই।
অঁ, তই এনেও জিম কৰই নহয়। তাত সেইকাৰণে সুবিধাই হৈছে আও।
অঁ, মোৰ ভাল হৈছেটো আৰু তোৰ জিম খনৰ লগত চিনাকি কাৰণেটো খ্‌ খৰচ পোৱা নাই। ধৰিলওক, সেইকাৰণেও ভাল হৈছে। কিন্তু ৰিপৰ্তটো লিখিবলৈহে আছে, ৰিপৰ্ট মোৰ একেবাৰে লিখাই হোৱা নাই। মানে
অঁ আমাৰ আকৌ ডিপাৰ্টমেন্টৰ ছাৰ এজনে এই নাটক আৰু নাটকৰ মানে হেৰি, এটা উলিয়াই আছে ইণ্টাৰ্নশ্বিপ এটা।
অঁহ
মই তাতে কৰিছোঁ, সেই পাঁচশ টকা পেমেন্ট কৰিবলগীয়া হৈছে আও।
তাপা আৰু বেলেগ কিবা খৰচ আছে নি?
নাই, বেলেগ খৰছ বুলিবলে নাই। তেনেকে সদায় অ হা যোৱা, তেলৰ খৰছটো যায় আও।
তেলৰ খৰছ মানে টো, কিমান যায়? তোৰ স্কুটিখনে মাইলেজ দিয়ে নহ'য়। পোন্ধৰ টকা মান যায়।
উ এইট পোন্ধৰত। থকাটো, মই বাৰু বেলেগৰ লগত যাওঁ আজি-কালি। সেইকাৰণে মোৰ কিবা এটা বাচে। যায়, নহ'লে পঞ্চাছ টকা পোৱে।
অঁ, অঁ সেইয়া বা এই কে মানে তহঁতৰ, এই হেৰি কেঁচা আলিছোৱাত কি ক তই স্কুটি?
আহ হা হেল্ল' হেল্ল'
শুনিছো নাই
শুনিছো অ
হেল্ল' হেল্ল'
অ কেঁচা আলিচোৱা কি ক
কোন কেঁচা আলি চোৱা অ ঐ এই কণ তহঁতৰ ঘৰ এই কণ কেঁচা আলি কোৱা।
আহ
সেইকণ মই খোজকাঢ়িয়ে গুচি যাওঁ।
অ অ সেইটো কথা
উম খোজ কাঢ়ি দহ মিনিট মান গুচি যায় হ'লেও উপায় নাই আৰু তেনেকেই
অ আৰু তোৰ স্বাস্থ্যটোও ভাল হৈ থাকে খোজকাঢ়িলে
উম বাকী জিম কেইটা বজাত যাবি আজি
যি ম যামেই আৰু এতিয়া ওলাই মেলি হল। লগৰ এজন আহিব সি লগৰজন আহিলে যাম।
নহলে আজি ময়ো যিম যাম লগতে গুচি যাব পাৰিলো হলে।
অ এনেই লগতে পাৰিলেহ কিন্তু মই এই যোনটো মই অনান কৈ থাকো তাৰ পৰা কিবা খৰচটো উলিয়াই লওঁ ৰ নহলে নিদিব সি
অ আমাৰ লগত এই ওখকে লোৱাটো নাযায় নহয় ন
ই নাযায় তাৰ কাৰে জোৰ কৰিলে সি গুচি যাব কিন্তু তাৰ গাটো বেয়া যে বেয়া কথা কথা হ'ব মাক আগতে বেয়া কব।
তাকে অল উথ লগ ধৰিছিলো কিন্তু তাক বোলে ড্টৰে কৈছে হৰি গধুৰ বস্তু দাঙিবলৈ মানা কৰিছে বোলে
অ নহ সেইটোতো সেইটয়ে নহয় এনেই সিনি আনটোলৈ গ'লহেঁতেন কিন্তু লগ নধৰিবি। দেই মানে বেয়া পাব নহয় মাহাহঁতে সেইটো গুচি যাব ওলাই
অ বাকী সিহঁতক হলে মই সি অহাৰ বা যোৱাই নাই আৰু আজি বা কাইলে সোমাব লাগিব আ
অ সোমাবি আকৌ ত
হেল্ল'
আজিয়ে নহলে যিমৰ পৰা যাওঁতে সোমাই যাবি আকৌ ঘৰত মামাহঁতক কৈ থৈ আহিবি এনেকে তাৰ খবৰ তালৈ আহিম বুলি।
জিমৰ পৰা আহোতে চাই লওঁচোন বাৰু।
অ।
ৰাতি হৈ যায় যে আৰু তাতে আজিকালি লগৰো নাযায়। অকলে অকলে আহিব লাগে যে।
অ সেইটো হয়।
আৰু লগ এটা হলেতো অহা যোৱা কৰি ভাল লাগে।
অ ভাল হয়তো আৰু কথা পাতি পাতি আহিবলে হয়।
উম এতিয়াতো অকলে অকলেতো অহা যোৱাকৈ ভাল নলগা হৈছে মানে।
অ তেনেকুৱা হয়ে আৰু বাকী দেওবাৰে কম্পিউটাৰ ওলাবি কিন্তু।
দেওবাৰে গৈ দুঘন্টামান কৰি দিম বুলি ভাবিছো।
দ ধ ধৰি লও আমি জিমলৈ যোৱা টাইমটোকে কম্পিউটাৰলৈ যাম।
কিমান মান টাইমত?
চাৰিটাত চাৰে তিনটা মানত গুচি যাম।
তিনি চাৰে চাৰি চাৰে অ হৈ যাব বাৰু মিলি যাব।
অ সেই দে
তই লেপটপটো লৈ আহিবি কিবা আপডেট চাবডেট দি লব পাৰিবি তাতে।
অ এনেই এনেই শেষৰ কম্পিটাৰ দাদাটো আছে বোলে।
অ দাসেই আছে মই কালি নে পৰহি লগ পাইছিলো বোলে।
অ এতিয়া নজনা খিনিও শিকি ল'ব পাৰিম ভালেই হ'ব।
অ ভাল হব বাকী, মোৰ লেপটপ টোত পেচমেকাৰটো নিজে নিজে আহিলে নহয়।
আগতে ডাউনলোড কৰা নাছিলি নেকি?
নাই কৰা কিবা এটা কৰিবলৈ আহিলে মই অকে কৰি দিলো, পেছ মেকাৰটো আহি গ'ল।
অ মোৰ তাত পেচমেকাৰটো নাই।
এই আপডেটত আহিছে নেকি কিবা আপডেট দিছিলে চাগে।
অ মোৰ আপডেট দিলে, এই তহঁত নহ'লে কম্পিউটাৰলৈ নিলেহে আপডেট দিয়া হয় আৰু।
অ কম্পিউটাৰ নিবলে ভাল তাৰ নেটটো বেছি ফাৰ্ষ্ট আমাৰ ইয়াত আকৌ তিনি এমবিহে
অ সেইটো হয় কিন্তু কম্পিউটাৰলৈ নোযোৱা মই এতিয়া দুই তিনিমাহ মান হল।
মোৰ যে টোতকে বেছি হ'ল। অহু অহু
মেমে ফোন কৰি থাকে আৰু পইচাটো ৰেগুলাৰ দি থাকোঁ আৰু সেইটোৱেই আৰু।
অ হ'ব দে তেন্তে তই ওলাই মেলি আহিবি, লগ পাম।
হ'ব দে।
অ অ স্কুটি লৈহে আহিবি।
আ আ!
স্কুটি লৈহে আহিবি?
স্কুটি লৈ যাম।
কি মাৰিবি আজি?
আজি এনেই লেগ মাৰিবলৈ আছিলে কিন্তু কালি বেগ আৰু সেইটো হেৰি হৈ গ'ল যে নিজৰ গ'ল যে
অ।
এতিয়া কি মাও জানো।
ক'ল দাদা দুইটাই একেলগতে মাৰিম আৰু বেককে মাৰি দিম
বেকৰ লগত কি মাৰিবি।
বেক বাইছেপ মাৰিম মোৰ মানে। এই অকনমান গাটো বেয়া যে লেগছ মাৰিবলৈ ইমানতো জোৰ নাই
অঁ লগৰ এপচটো মাৰি দিম আওঁ।
উ এপছ যেইদিন যাওঁ সেইদিন মাৰিম
হাঁ